হেল্ল',
অ' কোৱা!
খবৰ ভালনেে তোমাৰ?
অ' ভালেই তোমাৰ?
ভালে দিয়া। কি কৰি আছা?
কি কৰিছা মানে এনে বহি আছিলো।
মোবাইল চাই চাই বহি আছোঁ। নে?
উম! তেনেকুৱাই আৰু তেনেকুৱাই ক'ব গ'লে, কিনো কৰি থাকিম আৰু অ'
সেইটোয়ে আজিকালি মোবাইল আৰু টিভি,
উম সেইয়া আৰু কোৱা!
এনেই মানে ৰাস্তা গৰম যে মো ল অকমান ছাহতে বহো কিমান ফেনৰ তলত থাকিবা ফেন ফেন টো গৰম উঠি গৈছে গ
অ অ' মই মোবাইলতে তোমাৰ হেৰি এখন চাই আছিলো তোমাৰ সেয়া এ, পঢ়িবগীয়া মানে পৰীক্ষা আহি আছে যে। তাৰে অলপ প্ৰশ্ন অলপ চাই আছে ে দে ব্যৱহাৰটো ভাল কৰিলে টো ভালেই আৰু মোবাইলৰ
অ' ত তুমি কি কি কৰা মোবাইলটো মাৰ আছিল। হেল্ল'।
অ' কোৱা!
তোমাৰ তো তোমাৰ হাততটো মোবাইল সেই তাকে তোক মই কৈ আছো ৰ'বা তোমাৰ, তো মোবাইল আছেই এ তুমি কেনেকে সঠিকভাৱে বোৱা। কোৱাচোন
অ মোবাইল মানে তেনেকুৱা একো নাই আৰু আজিকালি উম মোবাইলতে চব কিছু পায় তোমাৰ কিবাত এটা নজনা কোৱেচন এটা তুমি যদি মাৰি দিয়া ন গোটেইখিনি ওলাই যায়। হয়,
সিহঁতো ভালেই,
সেইটো অ তেনেকুৱা, তেনেকুৱাকে মানে মই এতিয়া পঢ়া ক্ষেত্ৰত মই গোটেইখিনি বস্তু মোবাইলৰ পৰা পাই আছো উম বাকী অলপ গেম চছেমো খেলো বাৰু অকমান তেনেকুৱাকে কতিও কৰিছে বাৰু মোক মোবাইলটোৱে বহুত ক্ষতিও কৰিছে কিন্তু এতিয়া কি কৰিম এতিয়া। সমাজত চ'বেই এতিয়া তেনেকেই চলি আছে। তেনেকুৱা,
সেইটো হয়, তুমি এতিয়া তুমি যে পঢ়িয়া যে, পঢ়ি যে পঢ়ি যে আছা, তুমি এতিয়া।
উম,
অ অ, পঢ়িহে আছা নে? মোবাইলটো বেলেগো চোৱা আৰু পঢ়াৰ লগতে।
নাই নাই, মই তেনেকুৱাকে নাচাও, কিন্তু আজিকালি আৰু উ মানুহৰ কথা জানেই।
নহয়, নহয়, তুমি যে এতিয়া পঢ়ি আছা, ৰ'বাচোন পঢ়ি যে আছা তুমি ফটোখন যে চাই আছ তুমি ফটো খনকে এ, বোলে, এ ৰচোন মই অলপ বেলেগ এটা ভিডিঅ' চাই লওঁ সোনকালে হেনেকে চোৱা নে?
অ! তে তেনেকুৱা হয়।
অ, সেইটোৱে।
কিবা এটা মেছেজ কিবা এটা তোমাৰ, এ কিবা এটা উ তোমাৰ মেছেজ এটা আহিছে তুমি ঘপককে গৈ পেলাই চাই দিলাগে।
অ', সেইটোৱে।
হয় বাৰু, তেনেকুৱাকে! আজিকালি আৰু, সকলো ল'ৰা ছোৱালীয়ে তেনেকুৱাকেটো নাও আজি প্ৰজন্মটো তেনেকুৱাই হৈ আছে বৰ্তমানলৈ, ময়ো এতিয়া সেইটো প্ৰজন্মই যিহেতু আও সেই লাইনতে অনুসৰণ কৰি আছোঁ কিন্তু জানো, সমাজৰ সমাজখন তেনেকেই চলি আছে আৰু, আমিও তেতিয়া তে তেনেকেই চলিব লাগিব।
কিন্তু এনেকে হলে যে, তোমাৰ যে প্ৰভাৱ হৈছে।
উ! হয় বাৰু ক্ষতি কৰে, নিজৰে ক্ষতি কৰে।
কিন্তু লাগে কিন্তু লাগেও দেই বহুত কামত লাগে, তুমি এতিয়া কিবা এটা নোৱাৰা। ঘপকে কাগজ এখন, পা পাহৰি আহিলা, তুমি এতিয়া তো ঘৰলৈ গুচি আহিব নোৱাৰা ন! তুমি বহুত দূৰ যেনিব গ'লা, কাগজখন পাহৰি গলা তুমি এতিয়া, তুমি এতিয়া টো ঘৰলৈ গুচি আহিব নোৱাৰা। কাগজখনৰ কাৰণে।
উম, হয়।
ঘৰলৈ ফোন কৰিলে, মা বা বাক কাৰোবাক,
উম!
কৰিলা? ত, এতিয়া দি দিলে ন?
উম! উম, হয়। হে তাকে কিছুমান ক্ষেত্ৰত চাব গ'লে ভাল, আৰু কিছুমান ক্ষেত্ৰত যদি আমি চাব যাওঁ, আহ আধুনিক এই প্ৰযুক্তি বিদ্যাৰ। উ! কিন্তু, কিছুমান ক্ষেত্ৰত তোমাৰ বেয়াও হৈ আছে। কাৰণ, এতিয়া চাবা তুমি আগ আগতে, যেতিয়া আমাৰ এই ই আহ উম! যোগাযোগৰ সেৱাটো যেতিয়া নাছিলে, তেতিয়া মানুহবোৰে কি কৰিছিলে ইজনে। সিজনৰ লগত যদি লগ যদি পায় বা ভালকে কথা বতৰা পতা যায় আৰু। এতিয়া এতিয়াৰ যুগটো এনেকুৱা চলি আছে তুমি যদি দহজন একেলগে যদি বহি আছা প্ৰত্যেকৰে হাতত এই মোবাইল ফোনটো থাকে ত' সকলোৱে কি কৰে মোবাইল ফোন টো ওলাই। ওলাই পেলাই তোমাৰ কথা পতাত ব্যস্ত হৈ থাকে কিন্তু চাব গ'লে। আগৰ আগতে কি আছিলে মানুহে মানুহৰ লগত কথা বতৰা পাতি তেওঁৰ মনৰ ভাৱটো মানে ইজনে সিজনৰ লগত চা চিনাকি হোৱা কিন্তু আজিকালিৰ দিনত তেনেকুৱা তেনেকুৱা তোমাৰ নাই পৰিৱেশটো সকলোৱে নিজৰ মোবাইলৰ লগত ব্যস্ত কিন্তু টেকনোলজি হয়, টেকনোলজি তুমি কিবা এটা কৰিছা ভাল কথা টেকনোলজিৰ মানুহ সদায় আগবাঢ়িব লাগে কিন্তু টেকনোলজিৰ যোগেদি কিছুমানে কিছুমান মানুহ আছে এ বেয়া ব্যৱহাৰ কৰে
অপকৰ্ম কৰি আছে হয় কিছুমানে চাবাচোন বেংক এ মানে মানুহ বিলাক গা মানে কিছুমান কিছুমান বুধা মানুহ থাকে ন বুঢ়া মানুহ থাকিলে কয় বোলে আপোনাৰ ফোন নম্বৰ দিয়কচোন আপুনাৰ অ তি পি এটা গৈছে আপুনি দিয়ক কচোন বুলি ক'লে অবান গম নাপেই ন কিবা এটা উহু বুদ্ধি কৰি দি পঠায় নে মানে কয় আ বেংকত এক লাখ টকা সোমাব আপোনাৰ মোক তোক কৰিব সনেকে যেতিয়া কয় মানুহ
উম
আজি দুটাই আমি
উম হয় আপোনাৰ মাততো শুনা পোৱা নাই অঁ হয় হয়
এতিয়া মোৰ মোৰে ভাগি ন ভাগি নাজানো ভাগীন এটা আছে মোবাইল নহ'লে ভাতেই নাখায় মোবাইল চাইছে কাৰ্টুন চাই চাই ভাত খাই
অ সৰু চাগে ন
উ সৰুও পাৰি
সেইয়াই ন আজিকালি অ সেইয়া আজিকালি প্ৰজন্ম তোমাৰ তেনেকুৱাই মোবাইল নহলে একয়ে নহয় চাবাত মানুহকে আৰু এইটো বহুত উম এইটো এইটোৱে কিন্তু ক্ষতি কৰে তোমাৰ,
অ' অ' এতিয়া যোনবিলাক উঠি আহিছে উঠি অহা প্ৰজন্ময় দিগদাৰ। মানে, মোবাইল নহ'লে ভাতেই নাখায়। মোবাইলটো নে মোবাইলটো ধৰি দিলে ধুনীয়াকে থাকে। আগৰ ন' আমি আমি সৰু কেনেকুৱা আছিলো, বোলে এই মাটিয়ে বালিয়ে মাটি খালো কিবা খালো গ, মুখতে দিলো গ, খোজকাঢ়ি পানী সোপাই পেলালো নিচিনা আছিলে কিন্তু এতিয়া নহয় নহ মোবাইল মল মবাইল টো দিলে বহি থাকিব মোবাইল টো নিদিলে কান্দি থাকিব সেনেকুৱা নিচিনা।
উ হম হয়। এতিয়া তাকেইতো, এতিয়া সমাজখনত এতিয়া যিহেতু মোবাইল ফোনটো আহিছে তাৰ আচলতে ভাল দিশো আছে বেয়া দিশো আছে, কিন্তু আমি সকলোৱে যদি আমি ভাল দিশটো, আমি টেকনলজি আমি ভাল দিশটো যদি আমি যদি চাব যাওঁ, আমি ভাল দিশ যিহেতু আমাৰ, কিছুমান ঘপকে কিছুমান, আপোনাৰ ই বহুত দূৰত থকা মানুহ এজনৰ লগত আপুনি ঘপক কিবা এটা কথা কবলৈ হলে আপুনি পীতিকে গৈ পেলাই ক কথা পাতিব পাৰে বা কিবা এটা-কিবা এটা আপুনি পঠিয়াব লাগে তেওঁলৈ, আজিকালি মোবাইল ফোনতে পাৰে, কিন্তু তাৰ উপৰি যে কিছুমানে বেয়া-বেয়া কামত ইউজ কৰে মানে কিছুমান আপোনাৰ মোবাইল ফোনত ওলায়ে ন' কিছুমান বেয়া বেয়া কিবা কিবি, সেই সোপাত ব্যস্ত থাকে। বা কিছুমান আপোনাৰ এয়া পঢ়া সময়ত চাব তেওঁলোকে মাক বাপেকে আহিব ল'ৰা ছোৱালী কেইটা পঢ়ি আছে কিন্তু তেওঁলোকে কি কৰে এ কিবা কিনি ভিডিঅ' চাই বা গান-গান শুনে বা গেম খেলে। এই-এই এইখিনি অ' এইখিন-অ' এইখিনি বস্তুৰ পৰা যদি আঁতৰি থকা ভাল কামত ইউজ কৰা একো বাধা নাই কিন্তু মানে বেয়া কাম খিনিৰ পৰা যদি আঁতৰি থকা যায় এতিয়া বহুতখিনি উন্নত হব পাৰে।
এইটো হেৰি সৰুৰ পৰা সৰুৰ পৰা মাক-বাপেক হঁতে চাব লাগিব। মোবাইলটো দিয়ে আগতে, মোবাইলটো যে দি দিয়ে নাকান্দিব বুলি যে মোবাইলটো দি দিয়ে, সেই তেতিয়া পাই ভুল কাম কৰে আমাক মাক-বাপেকহঁতে মানে নিজ যে আজৰি হ'বৰ কাৰণে মানে পোৱালিটোৰ পৰা হাত সাৰিব কাৰণে মোবাইলটো দি দিয়ে ন'!
উম হম এতিয়া টেক টেকনলজিৰ ক্ষেত্ৰত আমাৰ ইণ্ডিয়া আমাৰ, মানে ভাৰত আ প্ৰায় আগবাঢ়ি গৈছে হয়!
আ-আগবাঢ়িছে আগতেতো আমাৰ মানে আমাৰ এ ভাৰতখনে প্ৰথম মানে প্ৰথমলে গৈ আছে, এইবিলাক যে গুগল পে অনলাইন ট্ৰেনজেকচন যে
হয়-হয়-হয়।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
হয়।
মই।
আ, আপোনাৰ মাতো শুনা পোৱা নাই।
আ
কওকচোন অ'। আপোনাৰ হেৰি অ, শুনি আছোঁ, উম মাজে-মাজে নাইকিয়া হৈ যায়গৈ।
এই নেটৱৰ্কটো দিগদাৰ আছে।
অ'-অ'-অ' তাকে কওঁকচোন।
এয়া ভাত পানী খোৱা হ'ল।
অ খালোঁ দিয়ক। আপুনি?
এ মই খালোঁ।
উম--উম। তাকে এতিয়া চাইনা আমাতকে কিমান আগবঢ়া টেকন'লজিৰ ক্ষেত্ৰত হয়। উম--উম--উম। উম, তাৰে এতিয়া তেওঁলোকে এতিয়া ভাল ব্যৱহাৰটো কৰিছে কাৰণে তেওঁলোক আগবাঢ়ি আছে আমি সেইটো গুণ আমাৰ এতিয়া আমাৰ নতুন প্ৰজন্মখিনিৰ মাজত আমি উম আনিব পৰা নাই গতিকে আমাৰ এতিয়া কি হৈছে, তেওঁলোকে চাব তেওঁলোকে বিভিন্ন চফ্টৱেৰ ইউজ বনাই পেলাই আমাৰ ইণ্ডিয়াত পঠিয়াইছে কিন্তু আমি সিহঁতক ব্যৱহাৰ কৰি আমি সিহঁতক পইচা দি আছোঁ কিন্তু আমি নিজে যে এটা কিবা এটা কৰিব লাগে তেনেকুৱা ক্ষেত্ৰত মানে আমি এতিয়া বৰ্তমানলৈ আমাৰ একো এটা মানে হেৰি হোৱা দেখা পোৱা নাই মই।
অ', আমাৰ পৰা যোনবিলাক মানে ইঞ্জিনিয়াৰ চিনঞ্জিনিয়াৰবিলাক আছে সেইবিলাক পইচাৰ কাৰণে বেলেগ দেশলৈ গুচি যায়। ।
যাব যাবই কাৰণ আপোনাৰ এ